শুনিছা?
হয় শুনিছোঁ।
নমস্কাৰ।
নমস্কাৰ।
অ কি কৰি আছা তুমি?
আছোঁ ৰবা এনেই বহি তুমি।
অ মই এনেই শুই আছিলো ৰবা বিছনাত।
অ।
অ পিছে ভাল ভাল তোমাৰ। কোৱা?
আছোঁ দিয়া ভালেই।
অ ঠিকে পিছে এটা কথা সুধোঁ?
অ তোমাৰ প্ৰিয় আটাইতকৈ প্ৰিয় উৎসৱ কোনটো?
মোৰতো আটাইতকৈ প্ৰিয় উৎসৱ বিহু।
অঁ।
বিহু আমাৰ বাপ হয়
বিহু আমাৰ বাপতিসাহোন সেইটো হিচাপে বিহুটো মোৰ খুবেই প্ৰিয়।
অ হয় কিন্তু অসমীয়াৰ সংস্কৃতি এইটোৱে ন।
হয়।
অ পিছে কোৱা? মানে কোনটো বিহু বেছি ভাল লাগে বিহুটো তিনিটা তাৰে কোনটো বেছি ভাল লাগে তোমাৰ?
মোৰতো গোটেইকেই গোটেইকেইটাই প্ৰিয়।
অঁ।
মোৰতো গোটেইকেইটাইে ভাল লাগে সকলো বিহুৰে এটা বিশেষত্ব আছে আমাৰ তিনিওটা বিহুৰে এটা বিশেষত্ব আছে আমাৰ। বহাগ বিহুটো আমাৰ নতুন বছৰ আৰম্ভণি হয় বহাগ বিহুৰ পৰাই। আমাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি হয়।
অ অ।
ত' খুব ফুৰ্তি কৰা যায় ভাল লাগে সকলোৰে।
সেইয়াই আৰু মানে তোমাৰ
আমি সকলোৱে ৰৈ থাকো সেই নতুন বছৰটোক আদৰিবৰ কাৰণে। ত সকলোৰে ভাল লাগে সেইটোৰ কাৰণে ব'হাগ
সেয়াই আৰু যিমানে মানে তোমাৰ ইংৰাজীৰ নতুন বৰ্ষ আহক কিন্তু মানে অসমীয়াটো আমাৰ কিবা এটা বেছিয়ে বিশেষ হয়।
অসমীয়াৰ প্ৰাধান্যটো সদায় ওপৰত।
অঁ যিহেতু আমি অসমীয়া, টু হ'লে মানে- অসমীয়া বিহু আৰু-
হয়।
তোমাৰ এইটো- ৰঙালী বিহু ন, ৰঙালী বিহুত বেছি ভাল লাগে তোমাৰ। যিহেতু মানে তাতে নতুন নতুন কাপোৰ পোৱা যায় ডাঙৰে এনেকে সেৱা কৰে।
সেয়া কৰে।
গামোচা আদান প্ৰদান কৰে, তাৰপা তোমাৰ- এয়া ৰাতিপুৱা উঠি কিনেই মন্দিৰত যাব লাগে।
উম'।
ৰাতিপুৱা এনেকে জুই ধৰে ন মানে, ওচৰ- চুবুৰীয়াই এনেকে মিলি কিনে ৰাস্তাতে জুই ধৰে যে। মানে বহুত ভাল লাগে তাতে সেৱা কৰিব যাব লাগে।
গছ গছনিবোৰেও যিহেতু নতুন পাত আহে ত' গছ গছনিবোৰৰো মানে নতুন- কাপোৰ লোৱা বুলি নতুন কাপোৰ সলোৱা বুলি আমি মানো আৰু, এইটো আমাৰ বিশ্ব- শ্বাস কৰোঁ, সকলো পিনে মানে- তুন পাত আহে গছ গছনিবোৰৰ মানুহেও কাপোৰ লওঁ আমি। ডাঙৰে সৰুক- মান দিয়ে সৰুৱে ডাঙৰক সেৱা কৰে। সেইবোৰেই নিয়ম আৰু।
বহুত ভাল লাগে মানে আমাৰ এই নিয়মটো। অঁ তাৰপা তোমাৰ সেই-
তোমাৰ-
মোৰতো মানে কাতি বিহুতো বেছি ভাল লাগে, যিহেতু মানে তোমাৰ- কাতি বিহুত মোৰ জন্মদিনো আহি পৰে ন, সেইকাৰণে বেছি ভাল লাগে আৰু। কাতি বিহুত যে এনেকা তুলসীৰ- গছত যে যাৰ মানে খেতি নাই, সেইটো মানে- ঘৰতে এনেকে তুলসীৰ আগত চাকি দিয়ে ত এনেকে ভাল লাগে। গে আৰু কিছুমানে তো কল পুলি পুতি কিনেও চাকি- দিয়ে যাৰ খেতি আছে। অঁ।
তোমাৰ এইবোৰ আমি দেখি আহিছো মা দেউতাই কৰা।
অঁ অঁ।
খেতি কৰে তাৰে আগে আগে ৰোৱা পোতে হয়। ৰোৱা পোতে ৰোৱা পুতিলে যিটো ধান হয়, সেই ধানটোত মানে- পোকে নধৰিবৰ কাৰণে সেই কাতি বিহুৰ দিনা- এ সেই খেতিত মানে চাকি দিয়া হয় আৰু তুল- খীৰ তলতো মানে চাকি দিয়া হয়।
অঁ হয় নেকি? মই মানে- সেখিনি জানো, যে এনেকে চাকি দিয়ে খেতিৰ কাৰণে খেত- তি ভাল হ'বৰ কাৰণে এনেকে চাকি দিয়ে, মই এনেকে ভাবি আছিলো। তুমি কলা মই জানিলো আজি ভাল লাগিলে জানি। তেনেকুৱা আৰু মানে, এইটো বিহুটো মোৰ তাকো- এইটো বিহু মোৰ সেইকাৰণে ভাল লাগে, উম জন্মদিনৰ কাৰণেও ভাল লাগে- আৰু খেতিৰ কাৰণেও এনেকে যে চাকি দিয়ে তুলসীৰ আগত, মই মানে এনেকে চা- কি দিকেনে বহুত ভাল লাগে মোৰ।
অ।
সেনেকে চাকি দিওঁ। চাকি দি কিনে আৰু তোমাৰ এটা পিঠা বনাই আমাৰ সেইখিনিত টাইমতো বনাই আৰু তোমাৰ অসমহো যে আছে তে তিয়াও বনাই এই টেকেলি পিঠা অ অ। টেকেলি পিঠাটো বনাই সেইটো মই মানে মোৰ বহুত প্ৰিয় আৰু সেইটো মানে এতিয়াও বনাব কৈ থাকো নবনাই কয় কি তেতিয়া যেতিয়া আহি ব তেতিয়া বনাম আৰু। সেনেকে কয় মই আৰু বহুত হে কৰো মানে বহুত কষ্টও হয় আৰু তোমাৰ এ লেতৰা লেতৰাও হয় বহুত, খাই কিন্তু বহুত ভাল লাগে আৰু মানে তোমাৰ বহুত খিনি হেৰি কৰিব লাগে যোগাৰ কৰিব লাগে তাৰপৰা দুখন, তিনিখন এনেকে সেনেকুৱা হয় মানে বেছি নহয়ে তোমাৰ অ আৰু মই মানে এবাৰত বনালে দুখন তিনিখন এনেকে খাই দিওঁ আৰু গৰমে গৰমে থাকিলে বেছি ভাল লাগে মানে ঠাণ্ডা হোৱাতযে গৰমে গৰমে যেতিয়া এইটো পিঠা খায় এতিয়া আমাৰ ৰাসো আহি আছে ন ৰাসতো এনেকে পিঠাটো বিকে নহয়। চাহ আৰু এনেকা পিঠা এনেকে তাতেও কেতিয়াবা খাব মন যায় কিন্তু চবৰে ভাল নালাগে কিছুমানে আৰু তোমাৰ চেনি দি বনাই, কিছুমানে
গুৰ গুৰ দিয়ে অ অ। আমাৰ গুৰো দিয়ে, চেনিও দিয়ে। দুয়োটাই দিয়ে বনাই খাও হয় বনাই আমাৰো বনাই।
মানে অসম মহৰ টাইমত বনাই নে
অ আমাৰ কাতি বিহুতটো সেইটো নিয়ম নাই বাৰু অ অ আমাৰ এনেও নৰ্মেলিও বনোৱা যায়।
অ। ঠিকেই আৰু মানে মই এইটো বস্তু বহুত প্ৰিয় মানে মই বহুত ভাল পাওঁ। তেনেকে তোমাৰ কি পিঠা ভাল লাগে?
মোৰটো অ মানে পিঠাৰ ভিতৰত মই নাৰিকল দিয়া পিঠাটো বেছি ভাল পাওঁ। যিহেতু ভোগালী বিহুটো খুব বেছি ভাল পাওঁ। ভোগালী বিহুতটো অ, ভোগালী বিহুতটো মই সেইটোৰ কাৰণেই অপেক্ষা কৰি থাক কো যে কেতিয়া আহিব বিহুতো। পিঠা, লাৰু এইবোৰ খাবলে পাম আহ।
পিছে তাতে তোমালোকৰ মানে ভোগালী বিহুত কি কি পিঠা বনাই?
আমাৰ ভোগালী বিহুত বিভিন্ন ধৰণৰ পিঠা বনোৱা যায়। আহ ইয়াতে খোলা চাপেৰি বনোৱা যায়, তাৰ পিছত তিল পিঠা তিলৰ লাডু নাৰিকলৰ লাড়ু, এটা তেল পিঠা বনোৱা যায়, আৰু কলপাতত দিয়া পিঠাটোও কেতিয়াবা বনায়।
ই মই কলপাতত দিয়া পিঠাটো বহুত দিন হল খোৱা নাই মানে, মোৰ বহুত খাব মন আছে। বনাবও নাজানো, খাব মানে খাই ভাল লাগে বাৰু কিন্তু আমাৰ ঘৰত নবনাই। সেই কেতিয়াবা মামাহঁতৰ ঘৰত যাই খাই পাইছোঁ আৰু।
নাৰিকলৰ চিৰাটো বনোৱা যায়। আৰু ভোগালী বিহুটোৰ অপেক্ষাটো অ মেজিৰ কাৰণেও কৰি থাকো, যিহেতু সেইটো সময়ত ভোগালী বিহুৰ মানে ভোগালী বিহুতো যে এতিয়া আহিব সেইকাৰণ জাৰৰ দিন হৈ থাকে ন ঠাণ্ডা লাগি থাকে, ত সেইটো সময়ত মেজিটো কাৰণেও বহুত অপেক্ষাত থাকো যে কেতিয়া আহিব কেতিয়া মেজি সাজিম। কেতিয়া আমি ভোগালী বিহু মানে উদযাপন কৰিম।
অ বহুত ভাল লাগে ন, আৰু বিশেষকে তোমাৰ যে এই না বিহু নাচ হয়। ঢোল পেঁপা। গগনা এনেকে যে বজাইছে সেইটো ৰঙালী বিহুটো উদযাপন কৰে মানে তোমাৰ সাংস্কৃতিক অ অ
সেইটোৰ মানে নাচ গানটো নৃত্যটো ৰঙালী বিহুত উম মানে বেছি প্ৰাধান্য দিয়ে ভোগালী বিহুত আমি ভোগৰ উৎসৱ আমি ভোগ কৰোঁ সেইটোত আমি আমি খাওঁ বহুত বেছি খাওঁ।
অ কিন্তু মানে তোমাৰ এইটো তোমাৰ সেই কৰে বাৰু ৰঙালী বিহুত কৰে তোমাৰ। এনেকে সেই পাতি কিনে কৰে আৰু তোমাৰ খোলা মঞ্চতো কৰে। মঞ্চ পাতি কিনেও কৰে তেনেকুৱা কিন্তু এইটো
সাংস্কৃতিক অনুষ্ঠানো পাতা হয় ন। ত' সেইটোৰ কাৰণে যিহেতু নতুন বছৰ আদৰণি হয় ত' সেইটো মানে প্ৰত্যেক ঠাইতেই সাংস্কৃতিক অনুষ্ঠান পাতি আমি মানে বিহুতো আদৰো নতুন বছৰতো আ আদৰো মানে বিহুটো কৰি আনো অ অ অ নৃত্য হয় গান হয়।
তোমাৰ আ মাঘৰ বিহুতো হয় মানে তোমাৰ এনেকে ঘৰে ঘৰে যাই নহয় কিছুমান নাচনি এনেকে ঢুলীয়া নাচনী এনেকেই
অ যায় অ।
ঘৰে ঘৰে মানে সৰু সৰু যি টিকলো মেটি কেইটা যাই বহুত ভাল লাগে আৰু। সিহঁত গলে এনেকে নাচিলে বহুত ভাল লাগে গান গাই নিজেই গান গাই নিজে নাচে নিজে পেঁপা বজায় নিজে ঢোল বজায়। আৰু নাচনী বোৰে নাচে ঘূৰি ঘুৰি কিনে মানে বহুত মানে চাই এইবোৰ চাই কিনে মানে বহুতেই বেছি ভাল লাগে।
আৰু ভোগালী বিহুৰ উৰুকা ভাল পোৱা নে নোপোৱা?
মই ভাল পাওঁ উ মানে উ মানে এই বিহুটোৱে মানে অপেক্ষাত থাকো আৰু তোমাৰ উৰুকা খাই তাৰপৰা বিহু তাৰপৰা আৰু নেক্সট দিনা
তোমালোকৰ পিনে উৰুকাত পিছে কিমান কি বনোৱা যায়?
উৰুকাত বনাই কিন্তু মই মানে একো নাখাওঁ নে সেইকাৰণে মোৰ এনেকে চোৱা নাযায় মানে নাচ মই অকল মাংসটো এনেকে ভাত মাংস আৰু কেতিয়াবা মাছ ভাজি দিলে এনেকে খাওঁ আৰু। পিছে তোমালোকৰ কি কি বনাই? নাই।
আমাৰ বনাই আমাৰ মাছ আনে মাংস আনে। এ আমাৰতো ভোগালী বিহুত মানে এ দুমাহী এ মানে উৰুকাৰ পিছদিনা দুমাহী পৰে ন। ত' তাৰে আগদিনা মানে আমাৰ চিতল মাছ আনে আৰু সেইটো আমাৰ নিয়ম। আমি চিতল মাছ খামেই চিতল মাছ বনোৱা যায় বিলাহীৰে মাংস এটা বনোৱা যায় চব্জি এটা বনোৱা যায় আৰু মাহৰ দাইল টো আমাৰ ভোগালী বিহুত থাকিব সেইটো লাগিবই এইটো তোমালোকৰ পিনেও হয় চাগে।
হয় হয়, মানে এইটো বস্তু মাৰ বহুত প্ৰিয়।
অঁ এইটো এটা নিয়মো খাব লাগে, অঁ।
টো তোমাৰ এইটো নতুন বছৰত লগ নতুন বছৰত লগোৱা যায় ন।
অঁ'।
গাত যে লগাই যে।
অঁ অঁ লগাই অঁ।
আৰু গৰু বিহু যে।
অঁ আৰু ন-খোৱাও পাতে, ন-খোৱা তোমালোক- কৰ পিনে পাতে আমাৰ পিনে নখোৱাও পাতে, নখোৱা মানে বুজি পাইছা?
নাই খোৱা।
নাই পোৱা, নখোৱা মানে আমাৰ ইয়াতে যিটো মানে এ কৃষকে খেতি কৰে ন- সেইটোৰ পৰা যেতিয়া প্ৰথম চাউল টো ওলাই, ধানৰ পৰা প্ৰ- প্ৰথম যেতিয়া চাউলটো মাৰি আনে, সেইটো মানে আমি গোট- টেই ৰাইজে মিলি এটা ৰাতিৰ খানা এটা খাওঁ, সেইটোক আমি নখোৱা বুলি কওঁ।
অ আৎচ্ছা, আমাৰ এইখিনিত মানে এনেকোৱা হ খেত- তি কৰা মানুহ নাই বাৰু, সেইকাৰণে মই কিজানি নাজানো। মই মানে এনেকে নাজানো হলে।
ভাল লাগে নখোৱা, উম।
মই সেইটো ইমান নাজানো, মই যে মানে এইটো জানো আৰু ভোগালী বিহুত- লাৰু পিঠা বনাই, মই এইটো নাৰিকল চিৰাটো বহুত ভাল পাওঁ।
অঁ মানে ইমান কষ্টৰ ফলত যিহেতু কৃষকে ইমান কষ্ট কৰি- খেতিটো কৰে ন, ত সেইটো মানে ভোগ কৰে ভোগ কৰে প্ৰথম চাউল- টো মানে আমি ৰাইজে মিলি অঁ অঁ ৰাতি খাওঁ এইটোক ন- খোৱা বুলি কয়, মানে নতুন চাল চাউল খাওঁ আমি।
অঁ ভালো লাগে। খেতিৰ চাউল খাই কিনে বহুত বেছি ভাল লাগে অঁ। আমাৰো কেতিয়াবা এনেকা আনে মানে মামা হঁত- তম, মানে মাৰ মামা হতৰ ঘৰত এনেকে খেতি কৰে নহয়। তেনেকে চাউল দিয়ে আৰু তেতিয়া- খাই বহুত ভাল লাগে, আৰু তোমাৰ-
পুষ্টি হয় আৰু।
অঁ আৰু যে হাত খন যে আঞ্জা বনাই- বা আঞ্জা বা চব্জি বা কিবা কিবি শাক পাচলি বনাই- অঁ সাত বিহুত তোমালোকৰ কি কি বনাই?
সাত বিহুত আমাৰ বনাই সাতবিধ শাক এনেকে কিবা কিবি ঢেকীয়া- লাই কিবা সেনেকুৱাকে মিক্স কৰি সাতবিধ- শাক বনাই, কিন্তু শাকটো মই ইমান ভাল নাপাওঁ ত মই নাখাওঁ। বাকীবোৰ-
মোৰো খোৱা নাযায়।